হেল্ল' অ', শুনিছা? কি কৰি আছা?
এ, এনেই আছো। তুমি?
ময়ো। ভাত পানী খালা?
খালোঁ দিয়া। তুমি খালা?
খালোঁ খালোঁ।
উ, কোৱা বাকী?
বাকী, টিউচন যোৱা নাই?
টিউচন নাই যোৱা ইমান গৰম পৰিছে। তুমি?
মোৰতো টিউচন লোৱাই নাই বাৰুতে। মইৰে বিয়হে, অ' নাই মই নল'লো আৰু।
কিয়?
এ, এনেই, পাৰিমেই বোলো।
ঠিকেই আছে তেন্তে। মই ললোহে যোৱাই নাই, ইমান গৰম পৰিছে জানা যাবলৈ মন চন নাযায় দেখোন।
অ' গৰম ডালত যে একো, ওলাবলৈ মন নাযায় ন'?
উম। এতিয়াও যে আবেলি সময়ততোকে ক'বই নালাগে, বাৰটটা পৰা একে তিনটালৈকে যে ওলাবই মন নাযায়।
এ, কৈছেহে এনে।
একেবাৰে অশান্তি লাগে জানানে, যাবলৈ মন চন নাই মোৰ কটোৱেকে।
অ' তুমি যে আমাৰ ঘৰলৈ আহিম বুলি কৈ পেলাই নাহিলা, সেদিনাখন।
অ' মই পাহৰি গ'লো গৈ তোমাৰ আৰু বৰষুণো দিলে যে আমাৰ পিনে। মই বোলো কি যাম আৰু এতিয়া বৰষুণটো দিলে, আকৌ আহাৰ পিছত আকৌ দেৰি হ'ব বোলো, বৰষুণ দি দিয়ক আৰু দোৰছে।
তাকে মই ভাবিছোঁ বাৰুতে বৰষুণৰ কাৰণেই চাগে তাই আহিব নোৱাৰিলে।
অ' মই ফোন কৰিম বুলি, কৰিম কৰিম বুলি ভাবি পাহৰিয়ে থাকিলোঁ, তোমাৰ ৰীল চাই দিলোঁ যে।
অ'।
তাৰপিছত তেনেকে শুই গ'লোঁ তাৰপিছত পাহৰিয়ে থাকিলোঁ, তেতিয়াহে মনত পৰিছে তুমি কওঁতে।
তাকে বাৰুতে। নতুনকে যে চিনেমা এখন আহিছে চালা চুপা চুপি?
নাই চোৱা। তুমি চালা?
চালোঁ চালোঁ, ভালেই বাৰুতে, চিনেমাখন ভাল লাগিছে চাই।
ভাল লাগিছে, মই যোৱাই নাইচিনাখন চাবলৈ আৰু এখন আহিছে ন' কক তেল টো নে
অ' ককতেল টু। চালা সেইখন চালা? উম, মই চালোঁ।
মই একোৱে চোৱা নাই চাম চামকে চাবলৈ পোৱা গৈ নাই।
কক তেলখন ভাল লাগিছে কিন্তু।
ককটেক হ'ল এনেই চুপা চুপিখন কেনেকুৱা হৈছে?
চোপা চুপিখনে ভালেই হৈছে বাৰুতে।
সেইখন তোমাৰ চৰ্ট ফিল্মৰ পৰা বনাইছে ন প্ৰথম শৰ্ট ফিল্মেতটো আছিলে সখন মই চাইছিলো দেই একে মোবাইলত। তে চোৱা কিন্তু চব ফ্লিম হয় সেইখন
অ সেখন চৰ্ট ফিল্ম আছিলে উম বা চোৱা চৰ্ট ফিল্মৰ পাই
আহ তাকে তেনেকুৱাই ভাল দিয়া। আমিহে ঘৰলৈ এনেই বহি থাকো।
আমিও তেনেকুৱা এটা কৰিব পাৰো বাৰু দে।
পাৰো কিন্তু তেলেন লাগিব যোনটো বস্তু মোৰ তাত নাই এতিয়া বৰ্তমান।
কিন্তু হয় বাৰতে।
আও আমাৰ পোৱালি গালক কি কবা তুমি এতিয়া এই হেৰি কৰিছোৱা তাইক বোলে অ কৰিম কৰিম বুলি ক'বা ৰাস্তত বোলে তাইক নপোৱা অ। ঘৰত মাতিব যাবা নাই বোলে তাই ক'ৰবাত গ'ল।
নাই অ সেইটোতো আছে আৰু।
অ সেইটো আছে আকৌ এজনীক মাতিব যা তাই বেমা হ নাহে বোলো কি বনাবা ফ্লিম বোলো।
আমাৰ এনেই ইউটিউব চেনেল এটা খোলাই ভাল।
এনেই আও ফটোৱামি যদি ভিডিঅ' চিডঅ' লুটি খাই পৰা পানীত জপিয়ীয়া সেইবিলাক দিব পাৰিম আও এনেই আমি চ- বনাব নোৱাৰো আমাৰ খিনিয়ে
নোৱাও নোৱাও অ ইমানখিনি সেই নাই।
সেই নাই আমি দুজনী যদি অকণমান লাগি ভাগি দো বাকী খিনি এনে নালাগে লৱা
বাক অ ছোৱালীখিনি যে ৰাম আজি অমুখে হ'ল। তমুখে হ'ল কনি বাগ ইন্ট বাটে
যে তাক যদি কোৱা সি অ কৰিম কৰিম কৰি কপেলাই পিছ পেলায় তাৰ পিছত বোলে ল'ৰাটোৱে সি যে তোমাক আগতে কয় ন আমি এনেকুৱা কৰিম তেনেকুৱা কৰিম তাৰপিছত যে সি নাপত্তা হৈ যায়। একে এসপ্তাহ পিছত আহে। এহে নাজানো আও দেই কিনু কি এসপ্তাহ পিছত আহে আও তাইছত। অ ক পা ওলায় আহি কিনু যোন সময়ত দৰকাৰ হয় সেই সময় সি নাথাকে কিন্তু।
দৰকাৰ হোৱা সময়ত এটাকো তুমি লগ নোপোৱা।
সঁচা কথা এটাকো লগ নাপাওঁ।
যেতিয়া কামটো হৈ যাব তেতিয়া গোটেইখিনি পাই যাবহি।
অ কিন্তু এতিয়া কোনো নাই।
এতিয়া কোনো নাই অ।
সিকাণে মই সেকাণে বাদে দিলো মই তোমাক কম বুলি ভাবিছো চৰ্ট ফ্লিমৰ কথা কিন্তু মই বোলো ভাবিলো ই খানে বোলো কি বনাব আমি দুজনীনো কি লাগিম অকলে অকলে তাছত বাল থ।
আমাৰ দুডালৰহে মোৰডাল বেয়া হব লাষ্টত গৈ পেলাই।
তেতিয়াহে লাগিব বোলো চৰ্ট ফ্লিম বনাব গৈছো এইপিনে কাজিয়া লাগিব ঘৰত আমাৰ মা মা-দেউতাই আমাক এনেই মাৰিব এপিনে।
অ।
দেতিয়াবা নবনিয়া ভাল।
তোমাৰ ফ্লিম নহ'বগৈ ফ্লিমৰ ওচৰত নাপামেই গৈ চাগে আমি।
উম ফিল্মছ ষ্টাৰ্টিঙতে বোলে কাজিয়া লাগিলে ফিল্ম বোলে নহ'লেগৈ এনে কিন্তু ডাঙৰ ডাঙৰ বান্ধক মাতি কৰিব পৰা যায়
পাৰি অ সিহতক লৈ পাৰি বাৰু তে
কিন্তু কৰিব জানো
চাইলও ৰখাচোন কি হয় গৈ আমাৰ
সেইটোতো হয় বাৰু কি হয় বা
আমাৰ পোৱালি সোপা পাই দিগদাৰ এই কি দুটামান ধৰিলে আমাৰ আছো হেৰি ধৰিলও কৰিম বুলি ভাবো
আকৌ দুটা মানে আকৌ দেখা নাই মিছা কথা কৈ দিয়া আমুকত আছো তামুকত আছো
এইবিলাকতো থাকেই আৰু
সেইকাৰণে কি কৰিব মনেই নাযায় সেইকাৰণে জানানে
অ
ভাবিছো তাকে কি কৰা যায় বা
হয় দিয়া ইউটিউব হেৰি যে
কোৱা
কিবা এটা কম বুলি ভাবিছিলো অ আৰু নতুন অসমীয়া চিনেমা দুখনমান আহিব আহি আছে নহয় ন
কি চিনেমা বা
নতুন এখন কিবা আহিছে কিবা কি আছিলে ৰখা কিবা নামডাল কিবা দা এটা হেৰি পুৰণা ধেৰি পাহৰিলোৱে
মই অকল জানাৰ ভিতৰত চুপা চুপি আৰু ককতেল খনে আহিছে বুলিহে জানো দেই বাকি গম নাপাও
আকৌ ঐ পুলিচ বুলি এখন অহা কথা আছিলে জানো কি হ'ল
কি কও ঐ পুলিচ এইখন আকৌ কিহৰ
এই এখন অসমীয়াৰে এ হেৰি ৰবি শৰ্মা আছিল
এই কি কোৱা
উম
গমেই নাপাওঁ দেই
এই জুলাইতে উলিওৱা কথা আছিলে কিবা হ'ল
লোকে ফ্লিম বনাই ছুপাৰষ্টাৰৰ বনি যাব আমি একো কৰিব নোৱাৰিম আমি ঘৰতে থাকিব পাৰিম আও যি দেখিছোঁ
আমাৰ ঘৰতে থকাই কাম
আমাৰ খোৱা বোৱা কাম খাই বৈ শুই থকা এইবোৰে কাম আও
অ খোৱা আৰু শুৱা সেইটোৱেই হৈছে
আও মোবাইলত ৰেচিপিবোৰ চাই কাৰ্টুনবোৰ চাই কি কৰানো এনেই কোৱাচোন মানে কিবা এটা কৰো আহা এনেই ঘৰত অলপ বেকাৰ আছো কোনো কাম ধান্দা নাই একো নাই কলেজতো যাব মনে নেযায় টিউচনটো নাযাওৱেই নামত ললো কিবা কৰো হ
কি কৰিবা কিবা কৰো আহা অহ বোলে এই ঘৰৰ পৰা আমাক কেতিয়িবা খেদিবহে গম পাইছা নে?
একো যদি নকওঁ যদি হেতৰ ঘৰৰ মানুহৰ ওপৰতে যদি আশা কৰি বহি থাকো একোডাল নহ'ব দেখো না নে
আমাৰ ঘৰৰ পৰা বেছি দিন নাই আৰু খেদিবলৈ মানে
নাই আৰু কেইদিনমানৰ পাছত চাবা আমি দুজনী বোলো ৰাস্তাত একে বিখ্যা মাঙি আছো বোলে বাটি এটা লৈ পেলাই দুজনীয়ে
অঁ, সঁচাকে ৰাস্তা বোলে একে গৰম নাই ঠাণ্ডা নাই কম্বল চম্বৰলৈ ঘুৰি ফুৰিছে মই বোলো পাগলী পাগলী জোকাইছো। সয়াহে অ পিছত।
অ অৱস্থা বোলে সেয়া হ'ল গৈ আমাৰ লগত।
চৰ্ট ফিল্ম বনাব যাওঁ বোলে চৰ্ট ফিল্ম বনাবলে বোলে দুজনী পগলা হৈ কৰিব বোলে। হয় নহয় কোৱা?
সঁচাকেই।
বাকীবোৰৰ বোৰা তুমি বুজানতে বুজানতেই মই বুজাওতে, আমি দুজনীয়ে বোলে ইমানেই বুজালোগে লাষ্টত আমাৰ ব্ৰেনে কাম নিদিয়া হৈ গল বোলে।
অঁ, এইখিনিতক হ'ব তেনেকুৱা যে কিমান বুজাব লাগিব বা।
সছাটয়ে কৈছো আৰু দেই আৰু একো বুজাব নোৱাৰিম মানে ভাল ব্ৰেনৰ মানুহ লাগিব অকণ।
ভাল ব্ৰেনৰ মানুহ লাগিব অ।
তাকে কি কৰাচোন কোৱা হা।
অঁ, আমাৰ নিচিনা মানুহে বোলো নোৱাৰো।
সেইটোয়তো আমাৰ নিচিনা মানুহে নোৱাৰে।
আমি এটা কামেই কৰিব পাৰাওঁ কবাত ফুৰি অকমান ওলাই যাব পাৰো ঘৰখনৰ পৰা। কবাত ফুৰিকে আহিবগৈ লাগিব।
ক'ত যাবানো ফুৰিবলৈ?
ক'বাত যাম দিয়া আৰু কবা অৰুণাচলৰ পৰা আহিমগৈ দিয়া।
কিন্তু অৰুণাচল যাবলৈ প্ৰব্লেম নাই কিন্তু তোমাৰ। এই পাহাৰ চাহাৰ সৰি পৰি আছে যে লেণ্ডশ্লাইড এটা দি হৈছে যে সেইটো কাৰণেতো ভয় লাগে বাকী এনেই যোৱা প্ৰব্লেম নাই।
সেইটো হয় বাৰুতে।
কি কৰা ক'ত যোৱা মইজে যে একো ধৰিবই পোৱা নাই জানানে?
হয় দিয়া। এই যাবলৈ দেখোন জেগাই নোহোৱা হ'ল একেবাৰে ন?
তাকে এতিয়া বতৰ দালো বেয়া যে একে এতিয়াই ৰ'দ এতিয়াই বৰষুণ এতিয়াই ধুমুহা বতাহ তোমাৰ একেই কিবা চব একেবাৰে এবাৰতে একেদিনতেই এবাৰতে চবখন দিয়ে একে।
অঁ, বতৰ দালনো কিনো কৰি থাকিব যদিও তোমাৰ বৰষুণ তেওঁ কিন্তু গৰমতো যোৱা নাই দেই।
গৰমতটো নাই যোৱা কিন্তু ঠাণ্ডাও পৰিব কিন্তু গৰম যেনেকুৱা মাৰিছে ঠাণ্ডা কিন্তু ভাল পৰিব ন?
অঁ, ঠাণ্ডা পৰিব।
গৰমে এনেকুৱা দিছে যেনে ঠাণ্ডা দিনা ভাবা বোলে। কেনেকুৱা হব কি কৰো তাকে ভাবি
স মনত পৰিছে আমাৰ ইফালে যে ছেপটম্ব মানে কি ছেপ্তেম্বৰতহে আহিছে। নৱেম্বৰ মানত ৰাস চাবলৈ আহিবা আকৌ।
যাম যাম ৰবা ঠাণ্ডা দিনক যাবলৈ বেয়া নয় বেমাৰৰ কাৰণে।
হে একো নহয় আহিবা দুদিনমান থকাকে আহিবা কিন্তু।
যাম যাম মই তাকে তোমাৰত এইবাৰেই যোৱা ন ৰাস চাবলৈ তাৰপিছত যোৱাই নাই।
অঁ তাৰপিছত অহাই নাই তুমি।
সেইটোৱেটো।
আমি কিন্তু আমি এটা প্লেন বনাইছিলো গম শুনিছা আমি মাজ আমি মানে কেইটামানে ভাবিচো মাজুলী ফালে ৰাস চাবলৈ যাম ৰাসৰ দিনত আৰু। মাজুলীটো বৰ ধুনীয়া ৰাস নহয়।
অঁ।
তাৰপিছত মানে আমি কথা পাতিছু আমিতো এনেকে মাজুলীফালে যাম তাৰপিছত আকৌ এইফালে আপাৰ আছাম যাম বুলি ভাবিছু শিৱসাগৰ এনেকে
পাৰি ব'লা যোৱা যদি, আৰু এনেক কি-কিহত যাবা তুমি? গাড়ীত যাবা নে? নে বাছ-
না, গাড়ী গাড়ী লগৰ এটাই গাড়ী নিব।
অ হব পাৰি তেন্তে, পইচা কিমান?
পইচাৰ কথাটো এতিয়ালৈকে পতা নাই বাৰুতে, এ মানুহকেইটা ওলোৱাচোন, পইচা হৈ যাব দিয়া।
আ'হ, গাড়ী কি দুখন নে এখন?
গাড়ী দুখন মানে ল'ব লাগিব পোৱালি ধেয়ি হ'ল নহয়।
সেইটো হয় বাৰু, খোৱা-বোৱা, কি তাতে হেৰি হোটেলতে থাকিবা নে?
অঁ অঁ তাত থাকি লম হোটেলতে।
হাঁ'?
হোটেলতে থাকি লম।
উ', হ'ব তেন্তে উলাবা ইমান প্ৰব্লেম নাই বাৰু ঘৰত। যে ঘৰত সুইত যাব লাগিব ঘৰত যাব দিব নে নাই? তুমি আহিবা, তুমি আহি পেলাই যদি ঘৰত যদি কথাটো পাতি দিয়া অলপ তেতিয়া যাব দিব চাগে!
অ-অ মই কমগৈ দিয়া খুড়িহতক।
কবা আৰু আৰু তোমাৰ কি বুলি কয়, মোবাইল কাৰ ভাল আছে ফটো উঠিবলৈ।
ফটোটোহে মেইন।
অঁ ফটো টো মেইন বাৰু দে মোবাইল তোমাৰ আছে বাৰু তে
আছে ন'? তেনে হ'ব তেন্তে, ফটো উঠাটুহে লাগে।
ফটো উঠাটো মেইন নেকি? অ ডি এ চেলাৰ থক- কা ল'ৰা এটাও আছে তাকো লৈ লওঁ হাঁ।
চবকে লৈবা যা আইফোন আছে যা, কেমেৰা আছে লৈ লৱা ফটো উঠিম আও ধুনীয়াকে। মেমৰি বনাম নে? এ মাজুলীত কি আমি ৰাশ চাব যাম নে ফটো উঠিব যাম জানু মই বুজিয়ে পোৱা নাই?
মাজুলী তুমি ৰাখো ছাৱল যাম ফ-
আমি এটা কাম কৰো এইবিলাক তোমাৰ মাজুলীও চাম, চিৱসাগৰো চাম ডাইৰেক্ গৈ পেলাই তোমাৰ হাফলং গুচি যাওঁ ব'লা।
অ' পাৰি।
হা?
পাৰি পাৰি।
হাফলঙৰ তোমাৰ ডিমা-হাছাও দুৰ্য ভেলী তাৰছত তোমাৰ হিল ষ্টেচন লাহৰ হিষ্টেচন এইিলাক চব চাই আহু গৈ বলা। সকলো কেতিয়া চাব পাম ঠিক নাই আৰু! এতিয়াই চাওঁগৈ কলেজ-চলেজ খুলিলেতু চোৱা নহ'ব।
নহয় আৰু সেইটোৱেতো, এতিয়াই চাই আহিবগৈ লাগিব।
ব'লা!
ব'লা উলিওৱা!
ব'লা! মইতু ৰেডিয়ে আছো।
মইয়ো ৰেডি। গাড়ী উলিওৱা আৰু, পোৱালী ৰেডি কৰা মই দুটামানক লৈ লম আৰু
অ তেন্তে ওলাবা তেনে কেতিয়া যাবা মোক কবা! জুলাই কেতিয়া কোনটো মাহত যোৱা সেই জুলাই, এইটো হেৰিতে যাবা জুলাইতে যাবা নে? নে আগষ্টত যাবা?
এই, জুলাইতে যাম।
জুলাইতে?
উম, জুলাইত যাম।
তুমি ওলাবা?
জুলাইৰ, এই কেইদিনতে উলিয়াম। মই আজি কথাটো ইহঁতৰ চবকে কম যে, আমি এনেকে যাম বুলি ভাবিছোঁ!
ঠিক আছে। মই কাইলৈ যাম তেনে, তোমাৰ ঘৰলৈ। কথাটো পাতিবলৈ, মই ফোন কৰিম হা তোমাক?
অ'! ফোন কৰিবা মোক।